হেল্ল'। আহ শুনি আছো কোৱা কি কৰিছা?
এ উঠিছোৱে মই অলপ আগত তুমি হেল্ল'। শুনিছ নে? হেল্ল' হেল্ল'। হেল্ল'। উম শুনিছান নাই উম। উম।
শুনিছান নাই?
অ' মই শুনিয়ে পোৱা নাছিলো।
এই মানে অলপ টাৱাৰৰ প্ৰব্লেম চলি আছেতো সেইকাৰণে।
অ' হৈ আছে কেইদনৰ পৰাই হৈয়ে আছে কেইদিনমান এনেই আছো।
ময়ো এই জাষ্ট চাহ খাব লৈছো অলপ।
আহ মই চাহ খাই উঠিলো বাৰু।
কলেজ নাই
কলেজ এতিয়া বন্ধ।
গৰমৰ বন্ধ ন
উম উম। খবৰ ভালেই এনেই তোমাৰ।
তোমাৰ
উম ভাল ঘৰত ভাল চবৰে। উম ভাল ঘৰত এনে কোন কোন আছে।
মা দেউতা ভাই
অ'। উম উম। এনে তুমি কি খাই ভাল পোৱা।
মই ক'ব গ'লে চব খাই ভাল পাওঁ কিন্তু সবতছে ভাল লাগে মোৰ পানীৰ পুৰিটো। পানী পৰি দিম পানী খুুৰ বিনা মই থাকিব নোৱাৰো মানে পানীপুৰি ইমানেই মোৰ প্ৰিয়। মানে মই যদি কৰ'বাত। যাও নহয় যদি পানী পুৰিতো দেখো মোৰ লোভৰ পানী পৰি থাকে পুৰা
পুৰা
একদম আৰু মানে যেতিয়াও মানে পই পানী পুৰি খাম বেছিকে খাম কিন্তু লাষ্টত গৈ পেলাই যে দহ টকাৰে খাই আহ মোৰ পেটুৰি যায় মই ভাবো চাম ফিফটি ৰুপিচ মানৰ খাই আহিম কিন্তু নাই ভটো ভিক মানহ খাবই নোৱাৰো লাষ্টত গৈ মই উ ভাইটোক কওঁ আৰু নালাগে মই নাখাওঁ আৰু
নোৱাৰো আৰু বাইদে
চাওমিন ইমান ভাল নাপাওঁ কাৰণ ম'ম'ডাল চাফিং টো ভাল হলে ভাল লাগে ভিতৰৰ যোনটো বস্তু দিয়ে
অঁ অঁ
বাকী ভিতৰ বস্তুটো ভালকে নিদিলে ভাল নালাগে সেইবিলাক
উম উম আমাৰ ইপেনে আহিবা ধুনীয়া ম'ম' বনাই আমাৰ ইয়াত
হয় নেকি
খাব পাৰিবা
চাত তাত খোৱা নাই চাত খোৱা
হা হা কি কৈছা অ উম উম
ভাল লাগে ন সেইটো খাই পেলাই
উম ভাল লাগে আকৌ লগৰ খিনি থাকিলেতো আৰু ভাল লাগে
আকৌ উম পকৰি দহি চাতটো খাইছা?
নাই নাই খোৱাহটো
দহি চাটটো খাবা বহুত টেষ্টি আৰু এটা চ পকীৰ চাট বুলি সেইটো মানে মানে কি জানা যোনটো ফুচকা নো ফুলে সেইটো পাপৰি বুলি কয় সেইটো মানে ভাঙি দিয়ে তাৰপিছত তাৰ ওপৰত দৈ তাৰপিছত ভুজিয়া তাৰপিছত উম টমেট' চচ মিঠা চাটনি ইমলি চাটনি জ্বলা এনেকে দি পেলাই দিয়ে মানে ভাল লাগে খাই কিছুমানে তাত মানে বইল কৰা পটেট জ দিয়ে ভাল লাগে খাই পেলাই
অ অ মানে আমাৰ এইপানে নবনাই যে সেইকাৰণনে আমাৰ ইয়াত নবনাই যে সেইকাৰণে মানে খাই নাই পোৱা বাৰু এনে ক গলে অ অ যাম দিয়া তুমিও ইয়াত আহিবা ম'ম' ইয়াত ধুনীয়া বন
অকে যাম দিয়া মই ম'ম' খাব বাকি কতি বনাব জানা তুমি
মই ভাত ভাত দালি ভাজি মাংস মাছ মানে যি কোৱা আৰু তাকে বনাই দিব
যি কম
উম মাত্ৰ এইবিলাক হা হা
মাংস কেনেকুৱা টাইপত বনাব পাৰা বহুতখিনি টাইপত বনাব পাৰি ন মাংস ঘৰটো দৈ চৈ দি বনোৱা নে বনোৱা
দই চই দি নবনাও আৰু এনেই মচলা চচলা দি এনেকে বনাও মানে আমাৰ ঘৰত নাখায় ন তেনেকে
অ বাকি কেতিয়াবা দৈ দি ট্ৰাই কৰিবা বহুত টেষ্টি লাগে খাই
অ গ গ্ৰেভি টো বেছি হয় নেকি
গ্ৰেভি টো নহয় মানে তাৰ যোনটো মানে টেক্চাৰ হয় মানে যোনটো মাংসত দেখিবলৈ বহুত ধুনীয়া হয় মানে দৈ দিলে
অঁ অঁ তুমি খাইছা চাগে নি
লকডাউন দিছিলে যে তেতিয়া মানে মোকাইন কৰি ছিল টো আমাৰ মানে ঘৰতো কোৱাৰেণ্টাইন কৰিছিলে আমাৰ দেউতাৰ কভিড ওলাইছিলে কিন্তু এনেই আৰু হাঁহ এইবিলাক। তাৰপিছত দেউতাকটো হস্পিতেলত থৈ দিলে তাৰপিছত ওচৰ চুবুৰ ৰে মাংস আনি দিছিলে তাৰ পিছত দৈটো আছিলে আৰু তাৰপিছত ম মাংসটো মেৰিনেশচন কৰি থৈ দিছিলো মাংস দৈ দি পেলাই তাৰ পিছত হালধি নিমখ পিয়াঁজ চিয়াজ এনেকে দি পেলাই আদা নহৰু তেল চেল দি পেলাই মেৰিনেচন কৰি থৈছিলো, তাৰ পিছত মানে বেছি মছলা নিদো যে তেতিয়া মানে অ, সানো যে মাংসটো সানো মাংস সানোতে মছলাটো দিওঁ লাষ্টত মছলা নিদিওঁ, তেতিয়া মানে বহুত ধুনীয়া লাগে। খাই পেলাই পানী চানী দিব নালাগে যোনটো দৈ দিও ন দৈৰ যোনটো পানী ওলাই ন মাংসৰ পৰাতো পানী ওলাই এনেও ত দৌ পৰাওতো পানীতটো ওলাই, সেই পানীটো দিয়ে হৈ যায় মানে বহুত ধুনীয়া লাগে খাই
অ', মই যাম দিয়া তোমালোকৰ ঘৰত এদিন, দিনত।
উম, উম, বাকী সেটো খোৱা ছাগলী মাংস খোৱা।
মই ছাগলী মাংস নাখাও বাৰু, তুমি তুমি খোৱা
উম মই ব্ৰইলাৰতকে ছাগলী মাংসটোৱে বেছি ভাল পাওঁ।
অ'
কিন্তু ছাগলীতো এটা আছে মানে ছাগলীটো যদি ধৰা ভালকে নিখিজে তেতিয়া মই নাখাও। একদম মানে গলি যাব লাগিব হাৰ দিটোৰ পৰা পুৰা ধুনীয়াকে মানে হাত হাতে দি পিছল পিছল গলি যাব লাগিব ভাং যাব লাগিব তেতিয়া ভাল লাগে খাই।
অ', ভাল লাগে বাৰু তেতিয়া, কিন্তু মই এই ছাগলীটো নাখাওঁ
উম, গাহৰি
গাহৰিটো খাওঁ।
গাহৰি খোৱা
হয়।
কেনেকা লাগে গাহৰি খাই মই মানে খাও মই ইমান এটা ভাল নাপাওঁ আৰু, কিন্তু মোৰ মানুহজনে অলপ বেছিকে ভাল ভাল পাই মানে গাহৰিটো খাই পেলাই।
মই মানে অকমান ছাগলীটোহে ভাল পাওঁ কিন্তু এই গাহৰিটো মই জাষ্ট অ', ট্ৰাই কৰিছো হে মানে এই বছৰ।
অ', কৰিছা হে ভাল লাগে নে বেয়া লাগে?
মই কি ক'ম ফাৰ্ষ্টত ভাল লাগে, ভালে লাগে মানে, তথাপি মানে বোলে মন গৈছে বোলে বেছি খাই দিছো মানে ছাগলী মাংসটো এনেকা হয় ন যে মন গলে অলপ বেছি খাই দিও। কিন্তু গাহৰিটো মানে খাব নোৱাৰোঁ। আৰু গাঁৱতে কিন্তু মাংসটো মাংসটো খাব মন নাযায় চবিৰ্টো ভাল লাগে খাই।
অ' মোৰ আকৌ চৰ্বিটো ভাল নালাগে চৰ্বি টো খালে মই মানে বেছিকে খাবলে নোৱাৰো নোৱাৰোঁ মানে কিবা কিবা লাগি যায়।
মোৰ চৰ্বিটোৱে বেছি ভাল পাওঁ।
অ', মই মাংসটোহে খাওঁ বেছিকে হ'লেও খাওঁ বাৰু, আকৌ হে আমাৰ ভিনডেউ আহি আহিলে গাহৰিও পুৰে যে পুৰিলেও ভাল লাগে খাই।
কৰিলে ভাল লাগে কিন্তু বেছিকে পুৰিলে আকৌ। ক, এই জ্বলি যায় নহয়।
অ', জ্বলাকে নুপুৰে বাৰু এনেকে ধৰা নৰ্মেল মানে সিজাকে আৰু
পনীৰ,
পনিৰটো খাও তুমি, তুমি খোৱা
উম, মই খাও, মানে মই ইমান এটা ভাল নাপাওঁ পনিৰটো এই কি খাবাৰ পনিৰয়াল ভাল নালাগে কিবা সেইিবা মোৰ আমনি লাগি যায় খাই, খাই,
হয় অ', অ', আমাৰ এতিয়া মাংস মাছ নাখাই যে সেইকাৰণে পনিৰটো আনো আৰু কেতিয়াবা আ
উম, আইতাইেও খাব নোৱাৰে মাংস ভাত
এ, এনেই নাখায় আৰু এতিয়া নামঘৰে চামঘৰে যায় ন,
উম, উম, উম
সেইকাৰণে মাছ মাংস নাখায় আমি আনিলেও বেলেগকে বনাই খাও এটা জগতে বনাব নোৱাৰো আৰু
আছে ন তোমালোকৰ বৈষ্ণৱ ধৰ্ম নেকি তোমালোকৰ
নাই নহয়
কিবা মানে শৰণ, চৰণ লোৱা আছে চাগা আইতাই
অ, ' অ',
কাৰণ
সেইকাৰণে মানে, সেইকাৰণে আৰু
আৰু চবে নামঘৰৰ কিবা কাম চাম কৰে ন মেইন, মেইন টাইপত
অ', অ', তেনেকেই অ',
তাকে
সেইকাৰণে আৰু মানে অকণ দিগদাৰ হৈ যায় মানে মাংস মাছ আনিলে বেছিকে নানোৱে
আকৌ মাছ ভাল পোৱা
অ', মাছো
মই মাছটো ইমান নাখাও মই মানে এটা গোন্ধ পাওঁ যে সেইকাৰণে না মিছা মাছটো খাওঁ কিন্তু মিছা মাছটো ভাল লাগে
আহ, আহ
একদম অলপ, অলপ ডাঙৰ মিছামাছটো যে ভাল লাগে খাই
অ', সেইটো ভাল লাগে খাই আকৌ যে হেৰি যিমান ডাঙৰ মাছতো নহয় সিমান মানে বাকলি চাকলি গুচ অক
হ, হ, হ কিন্তু তাৰ মাংসটো কাৰো লগতে নিমিলে কলো কি মানে না ছাগলী না গাহৰি না ব্ৰইলাৰ একদম বেলেগ এটা মাংস
অ', অ',।
বহুত ধুনীয়া মানে খাবলৈ বাকী তুমি মোক খুৱাবা
অ', আহিবা আহিলে খুৱাই দিম কি আৰু
কনটেক্ট কৰিবলৈ মইতো নোকোৱাকে বোলে গৈ আছো তোমাৰ ঘৰলে বোলে ভাত নহ'ব ন
নাই, নাই, মই কণ্টেক ম তোমাক য মানে মই ফোন কৰিম তোমাক ক'ম তুমি কোনদিনাখন আহিবা বিচাৰা তুমি আহিবা মই ধৰা আধা ৰাস্তাৰ পৰা লৈ আনিব পাৰিম
উম। মোৰ কিন্তু ব্ৰইলাৰ নাখাও ছাগলী মাংসই খাম
অ', ঠিক আছে আহিলেই হ'ল ভালেই হ'ল খালী মাহঁতে খাই বাৰু ছাগলী মাংস অঁ ঠিক আছে হ'ব দিয়া
উম
অ